হেল্ল'।
কুৱা।
অঁ কি কৰি আছা
মই বিয়াত আহিছো ৰ'বা গাঁৱত
আহ কাৰ বিয়া পিছে
মোৰ বাৰ বিয়া
অ কি কি কইলা বিয়া কালি আছে নে গ'ল
নাই আজি জোৰোণ আছিল বিয়া পৰহি
অহ, কি কি কৰিলা পিছে?
বিয়াত আজি জোৰোণ আছিল, তাৰ পিছত দৰাৰ মাক আহিছিল, তাৰ পিছত অলপ বস্তু বিলাক লৈ আহ জোৰোণত বহুত বস্তু দিয়া নহয় কইনাক কাপোৰ দিয়ে, তাৰপিছত পাচলি চাচলি মিঠাই চিঠাই এনেকে লৈ আহে আৰু, আৰু কইনাৰ মাকে সেন্দুৰ দিয়া
অ', বাকী আৰু খানা?
অ', সেনেকেই আৰু, তাৰ পিছত আজি জোৰোণ তাৰ পিছত পৰহি বিয়া।
উম, কিছুমানেতো মাজত দিনতটো নৰখে ন'। মানে এনেটো কিছো মানে জোৰোণ বেয়া একেলগতে পাতি দিয়ে, কিছুমানে হে মাহত, কিছুমানেটো এমিনত দিনত জোৰোণ পাতি কিনে ৰাতিলৈকে আকৌ বিয়াই পাতি দিয়ে, বিয়াই মানে সেনেকুৱাও হয়, আৰু এনেকুৱাও নিশিছো আৰু।
উম, আমাৰ অ' আমাৰো একেলগে পতা কথা আছে, তাৰপিছত মাজত গেপ দিলে আৰু কিছুমান কাম থাকে নহয় বহুত।
উম, হম, এ নোৱাৰিও নিয়াচোন ইমান সোনকালে এদিনত চব খিনি কৰিবৰ কাৰণে, চব দৰা ঘৰৰ মানুহততো এনেকে কষ্ট হয়, যিহেতু আহিব, আকৌ জোৰোণ দিব আকৌ যাব। তাৰছাত আকৌ আহিম।
সেইটো আৰু বিয়া দিনাখন টো একে লৈ যাবই। তাৰছ আজিকালিতো ৰিচিপশ্যনো থাকে বিয়াত।
উম, হম। আজিকালিহে সটো কিবা নতুনকে ষ্টাইল ওলাইছে ৰিচপন দিয়া, আগতেতো নাছিলে। আগৰটয়ে ভাল আছিলে ৰাতি তি দৰা আহি কেনে গুচি যায়, তেতিয়া একো ৰেচিপশ্যন চিষ্টটো নাথাকে।
দিন হাল্দি হ'ব। আগতে অকল জোৰণ হয় আৰু বিয়া হৈ কিনে এনেকে গুচিয়ে যায়, আৰু ৰিচিপশচন একেলগে পাঁচ দিন মান বিয়া হয় আৰু। আজিকালি।
হম।
উম।
আজিকালি আজিকালি ষ্টাইলটো অলপমান মানে মিঠতে হৈছে আৰু চ
উম, সেইয়ে কালি পৰহি আৰু পৰহি পানী উঠাব যাম যাব।
খাওঁতে অ' ভা'ল। উম, সেইটোতো ৰাতিপুৱাই যাই চাগে।
অ'। ৰাতিপুৱা পানী উঠাই আনিব, পানী উঠাই কেনে কইনাক গা ধুৱাব সেইফালে দৰাৰ ঘৰত দ দৰা গা ধুৱাব। তাৰ পিছত জোতাও চুৰ কৰিব লাগিব নয়
অ' মাজে মাজে ফান বিলাকো ভাল লাগে, কিবা। সেইবিলাক টো একো দৰা ঘৰৰ মানুহ পিছতহে কৰিব পানী।
অ'হ। তাৰপিছত আৰু নিয়মো থাকে নহয়। দৰা-কইনাৰ কিবা খেলো হয়।
উম। এয়া তে নিয়ম- নীতিবোৰ কৰা হোৱাৰ পিছত
অ' তাৰছত আঠমঙলা হয় সেনেকুৱা।
সটো আহি আঠদিন পিছতহে।
উম সেইটো, মই এনে অসমীয়া বিয়াহে খাই পাইছোঁ। বেলেগ বিয়া খাই পোৱা নাই, তুমি খাই পইচা?
অ', মইমাৰ পালো নেকি নেপালী নেপালী মানুহি মানে সেইটো পাইছো আৰু খাই কিনে। আমাৰ ঘৰৰ ওচৰৰে বাকী নিয়ম, বাকীখিনি নিয়ম ঠিকে থাকে। খালি আমাৰ এতিয়া বিয়া পতাৰ সময়ত মণ্ডপটো থাকে ন, মণ্ডপটো মানে মাটিৰ ওপৰতে থাকি কেনে, সিহঁতৰ মণ্ডপটো মানে অলপমান গাত খান্দি কিনে মানে তলত হুম পুৰি কিবা সেনেকুৱা বাকী নিয়ম খিনি ঠিকে থাকে। মানে নৰ্মেলে থাকে। আৰু বাকী মুছলিম বিয়াটোত' খাই পোৱা নাই। বাট শুনি দেখি পাইছোঁ। আৰু সেইটোত' দে দে একো নাই। খালী সেইটোত' নামাজ। নামাজ। পঢ়ে। দোৱা পঢ়িলেও হয়।
অ মুছলিম বিয়াতটো টিভিতে দেখা পাইছো। আৰু দেখা নাই। আৰু বেংগলী বিয়াটো চাগে বহুত ধুনীয়া লাগে। নাই। পোৱা নাই আজিলৈকে। কিন্তু ভাল লাগে আৰু। মোবাইলত দেখি কেনে
উম। সেইটো মানে শুনিছো আৰু। এ
অহ।
অসমীয়া বিয়াত টে ভাল লাগে আৰু। ইমান মানে গোটেইখিনি ভাল লাগে আৰু। জোৰণ- জোৰণ বিয়া। জোৰণ দিবলৈ আহা। বা জোৰণ দিবলৈ যোৱা। তাৰপিছত আকৌ খোৱা। তেতিয়া তাতে আৰু ধেমালি কৰা।
গান। অ বম-চম ফুতাই।
ৰাস্তাত। আকৌ মানে পানী তল অহাৰ পিছত যে ৰাস্তা তাতে দৰাৰ মাকক এনে যে কিছুমান কয়েচছন কৰা হয়। ভাল লাগে। তাৰছত আকৌ অহ। তেতিয়াও ভাল লাগে। সেইবিলাক চাই কিনে মানে ভাল লাগে।
হয়, নহ। তাৰ পিছত আকৌ ৰাতি কইনাক আনিব যায়। গাড়ীত, বাছত। গোটেই মানুহ ভাল লাগে। এইবিলাক
অহ। হ। আমিও কৈছো না। নামানে আৰু হ'ল বাৰু। দাদাৰ বিয়া যাব। আমি তেতিয়া দৰা লগত গৈছিলো বাৰু
উম। উম,। আমাৰ কাষৰ ওচৰৰ বাট তোৰ হেনেকে পাইছিলো। এতিয়া আৰু, যাৰ বিয়া আমাৰ বাহতৰ তেনেকে পাম আৰু
উম, বাকী এনে কইনাৰ লগত যাবানে?
অ, কইনাৰ লগত যাম। যাই কিনে দছ আকো। ৰিচিপশনো' হব নহয়। ৰিচিপশন দিনলৈকে থাকি কাৰণে একেলগে আহিম আৰু
উম। হম। হম।
এতিয়াতো এনে চাগে বিয়াত। বিয়া হ'লে মানে আৰু পুৰা মানে। ঘৰত মানে আৰু, বিয়া -বিয়া আহি আছে আৰু
বিয়া- বিয়া লাগি আছে। বিয়াৰ পিছত আকৌ বেয়া লাগিব কেইদিনমান
ছোৱালীৰ বিয়া হ'লে অলপ বেছিকৈ কষ্ট হয়।
উম, কষ্টও হয় বেয়াও লাগে বিয়াৰ পিছত যেতিয়া বি বিয়াখন শেষ হৈ যায়
তেতিয়াতো আৰু বেছিকে কষ্ট হয়, গোটেই ঘৰ ঘৰ বিয়া বুলি ক'লে গোটেই ঘৰ সিফালৰ পৰা সিফাল হৈ যায় তাৰপছত আকৌ সেই চববোৰ ঠিক কৰা ঠিক কৰি নৰ্মেলকে আনা
উম, লৰাৰ বিয়াতো ইমান ভেজাল নাই ইমান নিয়ম- চিয়ম নাথাকে। বা ইমান কাম নাথাকে। কিন্তু ছোৱালী বিয়াত বহুত বজাৰ কৰিব লাগে। তাৰ পিছত আৰু বহুত মানুহো আহে। আৰু বহুত
উম। আৰু ফাৰ -ফাৰ্ণিচাৰ- চাৰ্ণিচাৰটো কিনিব
ফাৰনিচা
বাকি থাকি
অ, সেইবিলাকো দিব থাকে। বহুত কাম থাকে।
নি
দৰা গাত বেছি দৰাত যিবিলাক নিয়ম থাকে এইবিলাক চব ছোৱালী ঘৰতে থাকেই আমাৰ অসমীয়া বিলাকত সেইকাৰণে মানে দৰা ঘৰৰ ইমান আৰু বেছি কষ্ট নহয় মানে
নাই দৰাঘৰৰ ইমান কষ্ট নাইয়ে, ছোৱালী ঘৰৰ বেছি কষ্ট।
দৰা ঘৰত মানে ছোৱালীজনী লৈ অহাৰ পিছতহে কষ্ট হয়, মানে বস্তু ঠিক কৰা ফাৰ্নিছাৰ ৰুমত সোমোৱা থিক কৰা এইবিলাক চব এইবিলাক চব কইনাটো অনাৰ পিছতহে হয়।
উম, তাকেতো, পিছে তুমি কেতিয়া বিয়া হবা
এিয় ম এতিয়াতো আগতে নিজে কিবা এটা কৰিব লাগে, নিজেই কিবা এটা কৰাৰ পিছত নিজৰ ঘৰ এখন লৈ বনাই মেলি পেলাই বহুত বাকী আছে আৰু
উম,
এনেই আজি কালিটো আজি কালিটো আজিকালিটো নোৱাৰিও যতে নিজৰ একো নাথাকে এনেকনো কেনেকে ডাইৰেক্ট বেয়া হ'ব লাগে। উম, এইটোয়ে তাকে সেইকাৰণে মানে কিবা তাত যেতিয়া এনেকৈ একো নকৰোঁ তেতিয়ালৈকৈ মানে আৰু বিয়াৰ কথা আৰু নাভাবোঁ আৰু চবৰে আজিকালি আজিকালি ম'ষ্টলি ছোৱালী বিলাকৰ এইটোৱে দিন থাকে আগতে নিজও কিবা খোৱা, তাৰপিছতে বিয়াৰ চিন্তা কৰা।
অ, মানে সটো কিবা এটা কৰি ল'ব লাগে তাৰ পিছতে বিয়া হোৱাৰ কথা হব লাগে।
উ'ম
ও' তোমালোকৰ আৰু ঘৰত বিয়া চিয়া আছে নে নাই?
অ' আমাৰ বাইদেউৰ বিয়া আছে, এইটো বছৰতে আছে আমাৰ, নৱেম্বৰত বাইদেউ বিয়া
অ' ক'ত হ'ব, তাতে নে কি।
মানে এনে বাৰ ভিন্দেঔ বাহিৰৰ হয়। কেৰেলা নে কৰ্ণাটকৰ হয়। ত ভিন্দেঔহঁত আহিব। আৰু বিয়া আমাৰ অসমীয়া ষ্টাইলতে হ'ব। কিন্তু সিহঁতৰ যিহেতু সিহঁতৰো সিহঁতৰ মানুহখিনিতো সব আহিব নোৱাৰে এতিয়া, সিহঁতৰতো বহুত চিনাকি মানুহ থাকিব ন। ত' সিহঁতৰ মানে অকল সাত পাঁচজন বা দহজন সিহঁতৰ ফেমিলিটো আৰু কোনোবা সিহঁতৰ মামা মামী যোন আছে আৰু সিহ হত আহিব, মুঠতে দহজন মান আহিম গুৱাহাটী কিন গুৱাহাটীত আমাৰ হিচাপত বিয়াহৈ কিনে মানে জোৰণ এদিন থাকিব অ' জোৰণ এদিন থাকিব আৰু নেক্সট ডে বিয়া থাকিম মা দেউতাৰ আমাৰ দিন নৰখে।। মাজত বিয়া থাকি কিনে বাটো চাগে সিহঁতৰ লগতে যাব আৰু বাৰ লগত। গতিকে মই যাওঁ নে সিহঁতৰ সৰু বা যায় মানে ঠিক হোৱা নাই কোনোবা এজনী যাম কাৰণ। সৰু বাওঁতো ডাইৰেক্ট গুচি যাব নোৱাৰে কাৰণ সিহঁতৰ ঘৰতো চাব লাগিব। অহ বৰমা বৰটাক চাব লাগিব। উম এটাতো থাকিব লাগিব। এটিয়া চাগে ময়ে ময়ে যাব লাগিব চাগে, তাৰ পিছত গৈ মেলাই পেলাই আকৌ সিহঁতৰ তাতোটো কিবা এটা পাতি এনে সিহ'তৰ তাতে বিয়া নহয় মানত ৰিচেপচন টাইপৰ কিবা হ'ব চাগে, এনেই কিবা সিহঁতৰ পূজাত সিহঁতৰচাগে কিবা নিয়ম টা আছে, সেইটো কৰিবৰ কাৰণে হে বা হ'ত তালৈকে যাব। তেতিয়া তাৰে মানুহখিনিকো খানা দিয়া হ'ব ন, নহ'লে আৰু তাৰে মানুহখিনিক নিনিলেনো কেনেকৈ হ'ব। তাতে আৰু সিহঁতৰ উম সিহঁতৰ কিবা নিয়ম মানে কিবা পু। জা হে আছে চাগে কাৰণ ভিন্ন। ব্ৰাহ্মণ হয় নহ সেইকাৰণে মানে।।
অ' ঠিকেই আছে দিয়া।
উম, তাতেহে সেইটো এই এতিয়া মানে বহুত দিগদাৰ হৈ আছে।
অহ অহ অহ। দিয়া পিছে হ'ব দিয়া।
অঁ অঁ।
অ' দিয়া।